হেল্ল'।
হেল্ল'।
অ', কি কৰিছ?
আছো তই?
আছো মই অ'।
অ', খৰ অ', নাই। খবৰ ভাল।
ভাল, ভাল আছো ৰ। ভাত বনা নাই নেকি?
অ', বনাইছে ৰ।
কি বনালি ওআপি এ ইমান লিখিত তে নহয় নকলি হব নৰ্ম মানে সাধাৰণ ভাৱে কথা পাত আৰু অ', কি বনালি ভাত?
অ', নাজানো কিবা বনাইছি।
আৰু তহঁতৰ ডাঙৰ তোকো কত গেছি মানে এইমাত্ৰ যোনে তোক ফোন কৰলা।
অ', আমাৰ ডাঙৰ ডাঙৰটো আছে তাৰ কামত লাগি।
অ'। আৰু একদম ঘৰৰ মুখিয়াতো মুখীয়া মানুহতো-
মুখীয়া মানুহটো নাই ৰ আমাৰ ঘৰৰে মানুহ এটাত তাত গেছি।
অ', আ
অ', তৰ
আমাৰ আছে চবেই মানে হেইত গৈছিল ৰ ঘৰৰ অলপ ঘৰুৱা বজাৰ কৰবা গৈছিল। তাকেহে আহি পালে আৰু অলপ- আগত অ', হেল্ল'
অ', কালি মহাবিদ্যালয় যাবি?
যাম- যাম। বিদ্যালয়ত যাম ৰ।
বিদ্যালয়ত যায় আৰু বিষয়গিলা মানে সেই কৰবা লাগিল না।
মহাবিদ্যালয়।
অঁ!
উম। বাৰু যদি সোনকালকে যাবি আৰু।
অ' অ' এ এলাহ লাগে এ ৰাতিপুৱা উঠবা বিৰাট।
একো নাই, একো নাই, উঠবি
খড়ী লগাই থৈ দা মোবাইলত। যন্ত্ৰত তাকো।
যন্ত্ৰত ঘড়ী লগাই থৈ যাওঁ, হ'লেও মানে উথবা নোৱাৰোঁ এলাহ লাগি যায়।
আ তহঁতৰ ঘৰৰ কোনোবা ডাঙৰক জগাই দিব দিবি।
ডাঙৰে মানে গালি পাৰি পাৰি
হা, মা আজি ডাঙৰ এটাক কন্তেক কৰি আছিলো, মানে সেই সেই। যোগাযোগ কৰি আছিলো, যোগাযোগ, যোগাযোগ কৰি আছিলো যোগাযোগ, ক্ষমা কৰিব, ক্ষমা কৰিব, যোগাযোগ কৰি আছিলোঁ।
মোক কৈছিল, সেই কৰা বুলি যোগাযোগ কৰা বুলি।
পিছত আৰু নহলেই, হ'ব দে একো নহয় মোক কৈছিল না যোগাযোগ হ'ব দে।
অঁ 'একো নাই দে।
লওঁ। তোৰ? তই ইতান পাৰা যদি, তোৰ তেতিয়া এইটোক, কৰাৰ পিছত তোৰ তাৰ চাইটা চকলেট থাকব। চাইটা কত থাকলি হ'লি, চাইটা, শুনে এ?
অঁ-অঁ-অঁ
চকলেট চাইটা থাকব। আহ পাৰা যদি এই চাইট তাক ইটান নে খতম কৰি থৈ দিয়ে।
অঁ দে হ'ব দে, এই চাইটা কেনেবাকে খত তম কৰিম আৰু বেলেগক হেই কৰিব লাগিব।
নহয়-নহয় পাৰবি-পাৰবি, মোৰ তাতে পাৰবি, মোক মোকে দিব পাৰবি চকলেট কেইটা তই। মানে মোৰ তাতে দি মোৰ তাতে দি কিনে খতম কৰিবা পাৰবি, অ মানে যিমানে সোনকালে তোৰ চকলেটকিটা খতম কৰিবি সি-সি-সিমানে মানে তই সোনকালে মানে আৰু নতুনকে চকলেট পাবি। তেতিয়া মানে সোনকালে তোৰ নতুন, একো নহয় দে, আহ! কি বুলি কয়? এ একো নহয় দে, হ'ব দে হেৰি,
কৰ্ম কৰ্ম কৰ্ম কৰ্ম
হ'লি মানে তই যিমানে সমা কালে গুটি কেইটা খাবি সিমান সোনকালে মানে নতুন গুট টি পাবি আৰু সিমান সোনকালে তোৰ নতুন গুটি তই কিনিবও পাৰিবি
কেইটা গুটি কৰিব লাগবো
যেইতা দেইটোক মানে পাঁচটা পাঁচটাকে আহে
অ তোৰ এ এইটো পাবাৰ কাৰণে কেইটা গুটি কৰিব লাগিব
ইটান কত থৈ দি ইটান গুটি কেইটা কত থৈ কিনে পিছত তই একবাৰ ঘূৰি দিবি চকৰিটো
অ চাকৰিতো ঘূৰাই দিম
অ চকৰিটো ঘূৰাৰ পিছত নতুনকে আৰু আহিব নহয় তে আহিলি তো যেতিয়া তাতে সিপিনে যে তিয়ান যাব চকলেট কেইটা যেতিয়া তাত তে যাব এ কি বুলি কয়ে যাৰ পিছত যেতিয়া সিহঁতি মানে চাব খুলি পেলাই, চালি সিহঁতৰ পৰা মানে তোক আৰু নতুনকে মানে চিঠি পঠাব। চিঠিৰ ভিতৰত মানে পইচা, থব! তেতিয়া তই মানে নিজৰ, নিজৰ মানে তই বাকচটো মানে তই তাতে জমা কৰিব পাৰিবি। জমা কৰিলি বাকচটো জমা কৰিলি তই বাকচৰ ভিতৰত পইচা কেইটা সোমাব বুছ মোৰ যেনেকা, আজি সোমাল আহ বুজি পাইছ ইংৰাজী নহয়। এই আমি একোৱেই নোৱাৰো চোন তোনে ভাল কবা,
ঘৰত ডাঙৰ তই মোক যোগাযোগ কৰি কিনে অ কি বঞ্চি সুধছিল।
অ আচ্ছা
ভাতত
অ!
অ মই মানে কৈছিলো মোক কিয় ফোন কৰিছা। ইমান মোক আৰু কৈছ যে এ এনেই মনত পাৰ কাৰণে ফোন কৰিছো ডাঙৰটোৱে সেনেকা কৈছি। তাৰপিছত মই দুটামান গালি‌ দিছো।
ঠিকে আছে দে অ হেৰি হেৰি কি বুলি কয় এইটো হেৰিৰ কথা দেই ডাঙৰ মৰ্টন তোৰ কথা নকবি দে মানে এইটো মটনৰ কথা নকবি। আৰু আকৌ ভিতৰত তোৰ বাকী চকলেট চকলেট বাকী ভিতৰত মৰ্টন পেছে কিন্তু ডাঙৰ মটনটোৰ কথা নকবি আৰু।
অ আমাৰ স শুন আমাৰ সৌন্দৰ্য ক্লাছৰ এ আমাৰ লগত যে স ক্লাছ কৰে। মানে শ্ৰেণী কৰে, শ্ৰেণী কৰে, শ্ৰেণী কৰে এইটো অলপ অলপ অলপ খা তাকা দে এ মই মহাবিদ্যালয়ত দেখাই দিম দে তোক।
আহ হ'ব দে।
অ এটা এই সূৰ্যমুখী ফুল বনাব দিছে মোক।
অ আপি অ অ হা হ' দে অ' সেনেকেও নকবি মানে নামটো মানে সেই হয় না। কোৱা যায় মানুহ মানুহৰ নামে থাকে না। মানুহৰ নামে যায় নি আমাৰ মানে তই যাননাম ললি মাত্ৰ।
আৰু নাম লোৱা নাই।
মানুহ। নহয় নাই ই মাত্ৰ ললি দে মুখী বুলি মুখীৰ আগততটো।
সেইটো ফুল হয়।
উম দে হ'ব দে একো নাই দে।
আহ কালি কালি কেইটাত যাবি?
অ 'আজি মই নটাৰে গেছো। আজি মই, আহ, ঘড়ী থৈ দিয়া নাছিলো আজি মই নিজে নিজে হাৰি পছো।
অহ মই থৈছিলো। ঘড়ী থৈছিলোঁ হলেও মানে ঘড়ীকেইটা মই বন্ধ কৰি কৰি দিছিলো।
অ মই। কালি দহটাৰ ওপৰত ঘূৰি থৈছিলো। এন্ত মোৰো ভৰি গীতা কাম। আহ গম পাইছো, তাৰপিছত, তাৰপিছত তাৰপিছত আহ এই। এইট মমত। পিন এটা সোমাই থৈ দে।
অ -অ সেই। তো প্লেট খনত, মম দাইল থৈ দিয়ে ম'মৰ মাজি দি। পিন। বাপৰে হ। টোপনি কিমান পাতল ল'ব ন। শূন। আমি আৰু যেনিবা কুম্ভ কাৰণে বাগত আদি ঘুমি থাকো। নেকি এ তা ত। এ আটাই দে ঘুমাই থাক শুই থাক।
এ আমাৰ মহাবিদ্যা দালৰ। শকট কাজি, বগাকে। সেইয়ে সেই সেইট। টকা আমাক এ কেঁকুৰা চুলি আপিটোক জই আছি
উম। হয় নেকি?
আহ। মই যে দুদ
তা লগত বহি আছিলো তেন্তে কছ
অহ আও হেল্ল'। থেল্ল'। অ মানে মাজে মাজ যে মাজে মাজে নেটৱৰ্কটো গুচি যাবা নেদবি দে।
অ মন নেট্ৰক গুচি যায় আছে নেকি।
অ মাজে মাজে উচি যায় আছে।
আহ এই নেট্ৰকে নাপায়। এইটো ইংলিছ হয় এইটো ইংলিছ হয়।
এ ইংৰাজী, ইংৰাজী, ইংৰাজী।
ইংৰাজী হয়।
অ ইংৰাজী একো নহয় দে মানে বেছি নকবি মাজতে যদি ভুলতেও মানে এটা দুটা কোৱা যায় একো নহয় আৰু।
হলে মানে যিমান পাৰা অসমীয়াতে পাতবি। আৰু মই এতিয়া যেনেকে কৈ আছো একদম অ কালি আমাৰ দ্বুতীয় খান বিদ্যালয় নাই ন। অ নাই দে কালি শনিবাৰ।
নাই নাই নাই নাই।
বিদ্যালয় দ্বুতীয়খান বিদ্যয়ালয়বোৰ মানে একদম হালাত মানে একদম বেয়া হৈ গেইছি অৱস্থা।
কালি অ পাঁচটা মানত। সেই খা ফুচকা খাবি নেকি?
পাঁচটা মানত? কেনেকে।
পাঁচটা মানে এনে আৰু আজি মই দ্বিতীয়টো স্কুলৰ পৰা আহি থাকোতে যাৰ লগত।
বিদ্যাল বিদ্যালয় বিদ্যালয় বিদ্যালয় বি। তেলবি বিদ্যালয়।
অ অ।
ধন্যবাদ ধন্যবাদ।
ম মই পাইৰি গৈছো মোৰ এইটো অ এ নহয় মোৰ। অসমীয়া অসমীয়া হৈ গে ছে। এই এইকেইটা শব্দ মানে এই। এটা শব্দ মানে মোৰ মতে অসমীয়া হৈ গৈছে।
অ বুজি পাইছো দেই মোৰো হৈছিলে প্ৰথম পথম। থম।
পচাত পাঁচ্তাত কওক নেকি আহিব নেকি।
ত'ত খাওঁ।
অ মানে তই আহিবি।
অ হাৱতে পাম সেইটো কাৰণে। অ মই কৈছো মই যদি হাৱতে পাও মোৰ মোৰ বান্ধৱীজনীকো হাৱতে হাৱতে দিবা লাগিব হেনা বুলি কৈছো মই।
একে নাযাম আৰু যাম দেই নিশ্চয় যাম।
অ অ অ পি আমালে আইি।
পি, তৰেটো হোৱাৰ পিছত। তোৰ এইটো চকলেট। দেখা পিছত। উম পৰশি মান। লিগি বা তই যদি আজিতে গোটখিনি যদি কৰি থ পাঁচ পচ। পাঁচটা চকলেট যদি পাঁচটা খাই থ। শুন পাঁচটা চকলেট যদি পাঁচটা নহয় এই। আজি ইটান তিনিটামান কথা। থৈ দি তিনিটা মান খাই থৈ দি কাল লাগি দুটাত। থৈ দি কালি দুটা আৰু খাবি।
অ' আমাৰ ইতিমধ্যে এঘাৰ মিনিট হল।
হয় নেকি এ দে দে ক কিয়া নাই তই ক কৰ আৰু একবাৰ কৰ আৰু একবাৰ কৰ।
দে দে দে দে।